হেল্ল' আহ শুনা পাইছে ন নাই মোৰ কথাবিলাক
অ পাইছো বাইছো কোৱা এনে আছ ত এনে গকি
অ পিছত ভাত চাত
ভাত নাই খাৱা ভাত খাম হে
এতিয়া নাই খা তাৰ মানে ভাত
নাইখা
অ অ অ পিছত তোৰ খবৰ চবৰ ভালে তাত বাকী।
খবৰ চবৰ আছোঁ আৰু
অ অ অ
আহ কি কৰি আছা
ময়ো এনে বহি আছো বাহিৰত গৰম লাগে সেইটো কাৰণে
অ গৰম দিছে নহয়
অ অ বহুত গৰম দিছে আজি আৰু কালিৰ দিনটো বহুত গৰম দিছে কিবা বৰষুণটো নপৰে ন এই
অ-অ-অ কিন্তু ইমান বতৰটো ভাল নহয় ন।
উম উম উম উম উম সেইটয়ে পিছত কি তুমি কি বাহিৰতে আছা বাহিৰত বহি আছা না ঘৰত না ক'ত
আহ মই বাহিৰতে আমাৰ বাটত বহি আছো
অ অ অ
উ
পিছত কি তহঁতৰ পিনে লাইনটো আহিছে না অহা নাই?
আমাৰ এতি ইতে লাইন আহিলেই এই মাত্ৰ
অ, আমাৰ এটোয়া তো এতিয়া অহা নাই ক'তবা বোলে কিবা হেৰি তাৰ ছিঙি আছে বোলে ক'তবা বা। ফুৰি নাকি পস্তুত কাৰেটৰ পসত
অ সেইকাৰণে হানকিজন
উম সেইটো কাৰণে অহা নাই পাই চাগে
পিছত ভাত তাত খালী?
পিছত ভাত তাতাতৰ
কাৰানা নেকি টেম ৰাখে দোকানা প্ৰব্লেম হৈ আছে নেকি
অ অ কিবা এদিনা খিচুৰি খাইছো ন কোবা এয়া তহঁতৰ
দিাল কিয় ৰাতিৰ অ মন্দিৰত নেকি
হা হা
ত কি বালাম তমি কালকৈ হাজ কোমাই মাইছে তাক তক পত খাললে কোমাই ভাল
আছো যে মই কাই আছে
এ আমাৰ এইফালে আহি গল নহয় মানুহ এজন অহ নহয় আমাৰ গাঁৱৰে মানুহ
অ অ অ অ অ কিবা দেখোন ভাষাটো অলপ কিবা বেলেগ টাইপ শুনা পালো মই কিবা কি সেই সেই মানুহবিলাক কি এছামিচ হয় না এনে হাজং মানুহ হয়
অ সেইবোৰ এচামিছ নাই সেইবোৰ হাজং মানুহে।
অঁ অঁ অঁ হাজং মানুহ ন
হয় হয়
তহঁতৰ ইপিনেতো বহুত আছে পাই চাগে এইটো গাঁৱত সিধাবাৰী নে কি কয় হাজং মানুহ বহুত আছে নেকি?
অ অ বহুত আছে
অ অ অ খালি অকল হাজংয়ে আছে না আৰু কিবা কিবি বেলেগ জাতি
না আছে আছে বহুত জাতি মিক্স আছে হাজং আছে ডালু আছে কোচ আছে গোটে একেলগতে আছে আমাৰত এটা গাঁওতে
বাৰমিচ তাৰমানে
অ অ
উম উম উম উম অহ অ অ কিবা মুছলিম সেইবিলাক নাই নেকি মুছলিম
মুচ মুছলিম বোৰ আছে আমাৰ পৰা অলপ দূৰত আছে।
অলপ ফাকত না
অ অলপ ফাকত আছে পিছত ভাত খালা নেকি?
আহ
ভাত থাত খালা
ভাতটো খালোয়ে খাই দাই বহি আছো এতিয়া কি কৰিবি আৰু অলপ পিছত শুম আৰু কালি ৰাতিপুৱা আৰু সোনকালে উঠিব লাগিব পাঁচটা বজাত
অ পাঁচটা বজাতে উঠা নেকি?
অ উঠি নাই পিছত অলপ যাম আৰু ফিল্ডৰ পিনে এনে এনে থকাতকৈ আৰু
অ অ ফিল্ডত
সেইটোৱে কিবা বোলে হেৰি কাজিৰঙাত বোলে কিবা বোলে এশিঙীয়া গড় আছে বোলে ন
অ অ কাজিৰঙা এক শিঙীয়া গডৰৰ বাবে বিখ্যাত
অ অ অ হয় নেকি মই আজিহে গম পালো
হয় নেকি অসমৰ বেছিভাগ কাজিৰঙাতে এশিঙিয়া গড় দেখিবলৈ পোৱা যায়।
তাৰ মানে মই অসমত নাথাকো না মই মেঘালয়ত থাকো সেইটো কাৰণে আজিহে গম পালো মই আপোনাক ক কাৰণে
হয় নেকি নাই আমাৰ অসমত বহুত আছে
হয় হয় হয় আমি মেঘালয় থাকো নাই সেইটোয়ে গম নাপাওঁ আৰু অসমৰ ভিতৰত কি কি বস্তু আছে সেইবিলাক একো গমে নাপাও কি তাতে কি খালি অকল এ এশিঙীয়া গড়ৰ
নহয় নহয় অসমত চাহ বাগিচা আছে।
অঁ অঁ অঁ অঁ আৰু
ইমান কিমান ফুৰিব লগা ঠাই আছে মন্দিৰ আছে কামাখ্যা মন্দিৰ আছে।
উম উম উম হয় নেকি তুমি কি তাতে তুমি গৈছিলা নেকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত
অহ কাজিৰঙাত মই এবাৰ গৈছিলো ফুৰিবলৈ
অ অ এনে কি ঘৰৰ পৰাই গৈছা না এনে না স্কুলৰ এনে পিকনিকত এ সেইটো সেইটোকে গৈছা আৰু মানে না কি
আমাৰ লগ বোৰ লগ আছে আৰু বন্ধুসকলৰ লগত মি
অ বন্ধুসকলৰ লগতে গৈছিলা ন পিছত তাতে গৈ পিনে তো বহুত পালে বিভিন্ন ধৰণৰ জীৱ জন্তু আছে পায় তাতে কাজিৰঙাত অ অ অ আৰু আৰু
আৰু বহুত বস্তু আছে
অজগত
বনৰীয়া আহ সেইবোৰ দেখা নাই বাঘ আছে বুলি কয় কিন্তু আমি দেখা পোৱা নাই হাত তী দেখা পাইছো
হাতী দেখা পাইছা
অ সেইবোৰে দেখা পাইছো আৰু
সেইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো কি গুৱাহাটীৰ ওচৰতে হয় নেকি গুৱাহাটীৰ না
নহয় নহয় গুৱাহাটীৰ পৰা বহুত দূৰত পৰে কাজিৰঙা
হয় হয় হয়
সেইটো আমাৰ সেইটো উজনি অসমত হয় আমিটো ব হয় হয় আমিতো নামনি অসমত থাকো নহয়
উম উম উম নামনি তাৰমানে নামনি অসমৰ অসমীয়া কেইটাৰ বেলেগ ভাষা ন আৰু উজনি অসমৰ অসমীয়া কেইটাৰ ভাষাটো অলপ বেলেগ টাইপৰ হয় ন
অ অসমীয়া ভাষাই হয় কিন্তু মানুহে মুখেদি কোৱা ভাষাটো বেলেগ বেলেগ হয় বেলেগ বেলেগ ধৰণৰ আমি বেলেগ ধৰণৰ কওঁ তেওঁলোকে বেলেগ ধৰণৰ কয়
উম পিছত তহঁতৰ সি পালোতো কি জিলাতো তাৰমানে গোৱালপৰীয়া গোৱালপাৰা না
হয় হয় আমাৰ
হয় হয় আৰু উজনি অসমৰ এতিয়া কি কি কয় এইটো ডিষ্ট্ৰিক বিলাকৰ নাম কিবা কামৰূপ চামৰূপ
অ কামোৰ আছে ডিব্ৰুগড় আছে মাজুলী আছে ধেমাজি আছে
লখিমপুৰ আছে ন সেইটোৱে আৰু কিন্তু নাম বিলাক শুনিছো বহুত কিন্তু ন্তু এইবাৰো যে গৈ পোৱা না তাতে জিলা জিলাখনত জিলাখনত
হয় নেকি আমিও বহুত ঘুৰা নাই ইমান
হয় হয়
এবাৰ যাম বুলি ভাবিছো মাজুলীত আহ ফুৰিবলৈ
অহ্ তাতে বোলে কিবা নদীদ্বীপ আছে নদীদ্বীপ না কি কয় মাজুলীক মাজুলীটোক
অ নদী দ্বীপ আছে নদীৰ মাজত
তই সৰু না ডাঙৰ এইটো নদীদ্বীপটো
অ অ অ অসমৰ সৰু বুলি শুনিছো
অ অ অ ভালকে তাৰ মানে গম নাপা না
অ ভালকে ইমানো মোৰ ময়ো ভালকে গম নাপাওঁ
এইবাৰ কি মাজুলীত যাবা তাৰ মানে এনে গৰমত দিনতে যাবা না নে ঠাণ্ডা দিনত যাবা
অহ, আমি গৰমৰ বন্ধত যাম বুলি ভাবিছো কি হয়।
অহ অহ অহ হয় নেকি?
লগৰ বোৰে ওলালে যাব লাগিব।
উম - উম এনেকে এনেই কেইদিন মানৰ কাৰণে যাৱা এনে থকা কৰি না
নহয় - নহয় এদিনত আমাৰ এই শেষ কৰা নহব নহয়। এ এস এসপ্তাহ অ, যোৱাত টেই দুইদিন মান লাগি যাব নহয়।
অহ - অহ - অহ দুহাতে দুদিন আৰু অহাতে দুদিন চাৰি দিন হ'ল প্ৰতিটোটো এসপ্তাহ মান মিনিমাম থাকিবই লাগিব তাতে উম- উম- উম- উম।
এ ফুৰিব লাগিব তাতে বহুত কিবা কিবি আছে।
অহ - অহ - অহ বহুত অন্য ধৰণৰ বস্তু আছে ন তাতে।
অহ, পুৰণি যুগৰ বস্তুবোৰ তাতে আছে।
উম উম উম উম।
শুনাপাও ইমান ভাল লকৰি নাজানো নহয় আৰু।
হয় নেকি?
পিছত আমাৰ এনে মেঘালয়ৰ পিনে কেতিয়াবা ফুৰিবলৈ আহিব আৰু।
অহ, যাম বুলি আছো মেঘালয়তো মেঘালয়ত গলে বহুত ধৰণৰ পাহাৰে বহুত পাত অহ, পাটাৰ ফল সেইবোৰ বস্তু মেঘালয়তে বহুত আছে।
উম - উম - উম আৰু মেঘা যে মেঘালয়া জেগাটো এনে সমান জেগা নহয়নে পাহাৰৰ দৰে জেগা উৎসাহ নামা। খনামা সেইটোয়ে উম- উম। তহতৰ - তহত - তহতে যদি আহা অলপ তহতৰ এনে অলপ কষ্ট হব অলপ। এনে অভ্যাস নাই না আচামৰ অসমৰ মানুহবিলাকৰ।
অহ - অহ সেইটো অসমৰ আৰু তাতে ঠাই বোৰ বেলেগ - বেলেগ হয় না।
উম - উম - উম।
তাতে গ'লে অলপ দিগদাৰ হ'বই।
উম - উম দিগদাৰটো হ'বই অলপ। অলপ খোজ কাঢ়োতে অলপ কষ্ট হ'ব। অসমৰ মানুহ বিলাকৰ মেঘালয়ত আহিলে।
অহ কৰিব যাম বুলি ভাবো তাতে কিন্তু উম।
যোৱাই নহয়।
উম উম উম। চিল তুমি কি শ্বিলঙতো অহা নাই নেকি শ্বিলঙত যোৱা নাই?
নাই - নাই মই এই অসম মেঘালয়তো একেবাৰে যোৱাই নাই।
অহ- অহ - অহ আহিবা কেতি কে অহ- অহ- অহ কেতিয়াবা টাইম পালে আহিবা আৰু।
উম,
শুনিছেনে নাই কথাবিলাক? অহ অহ অহ। পিছত এনে - এনে তহতৰ কাৰণে কুকুৰ আছে নে নাই কুকুৰ।
কুকুৰ আছে বহুত।
কুকুৰ থাকিলে আমাক এটা দিবচোন তাৰমানে মে মেঘালয় - মেঘালয়ত কুকুৰ নাপায়েই বিচাৰিবৈ টান।
হয় নেকি?
হয় হয় থাকিলে মোক এনে এদিন কল কৰিবচোন যদি থাকে মই আনিব যাম তহঁতৰ ঘৰত
হ'ব হ'ব হ'ব আমাৰ এইফালে থাকিলে কম দিয়া
অ হয় নেকি? পিছত এনে কুকুৰ কি ডাঙৰে নাই এনে সৰু সৰু সৰু পোৱালি আছে এনে চানা
নাই এনে পোৱালিয়েই পোৱা যাব পোৱালে
অ'
ডাঙৰ ডাঙৰ বোৰ নিদিব নহয় না
অ' ডাঙৰ বোৰ নিদিব নহয় না উম পিছত কি এতিয়া এনে কুকুৰ বিলাক কেনে ভালে ন কোৱালিটী বিলাক কোৱালিটী বিলাক
ডাঙৰ ডাঙৰ চাইজৰ হয়
এনেতো স্বাস্থ্য পাতি বহুত আগত আছে বাই কুকুৰ বিলাক
হ'ব দিয়া যদি থাকে মোক কল কৰিবি মই আৰু আনিব যাম আৰু কিবা টাইমতটো বান্ধ খালে।
হ'ব হ'ব আহিলে হ
অ' অ' অ' কিবা কুকুৰৰ এনে মাত শুনা পাই আছোচোন
সেনা মই বাটতে আছোঁ
অ' অ' পুৰা ভুকি আছে বাই চাগে না
অ' সেই কাৰণে ভুকি থাকে নতুন মানুহ আহা বুলি ভাবে
অ' অ' এনে যাক চিনে তাকতো নুভকে যাক নিচিনা চিনে সেইটোক সেইটোকেহে ভোকে ন
হয় হয়
এইটোৱেই সেইটোৱেই কুকুৰ বিলাকে ভাল আৰু